অঁহ।
হেল্ল।
কি কৰিছে?
একো কৰা নাই, আপুনি কি কৰিছে?
ময়ো এনেই আছো ইমান গৰম বাহিৰতে বহিছো।
আচ্ছা ডিনাৰ বনালে?
দিনাৰ অলপ চলপ বনাইছো, মানে চাহ তাহে খাইছো ন বনাম ভাবিছো কি বনাম জানো।
অ আচ্ছা, মই আৰু ভাবি আছো অলপ পিছত ডিনাৰ কৰি পৰিচয় শুই যাম। মায়ে দালি বনালে।
ইমান দিন চিকেন নাই যে?
উম আজি চিকেন নাই। বনা নাই বহুত দিন এক একেলগে খালো ন ত ভাবিছো অলপ ৰেষ্ট দিওঁ। আৰু গৰমত চিকেন খালে অলপ হেৰিয়ে লাগে বেয়া লাগে।
সেইটোয়েতো আৰু বস্তুটো টিফিনত বেয়া হয় জাই নাই?
উম, টিফিনত বেয়া হৈ যায়।
বেয়া হৈ যায় নষ্ট হৈ যায় বস্তুটো চব্জিটো গুন্ধাই
হা?
তোমালোকৰ গোন্ধ নাহে।
উঁহু, মোৰ টিফিনটো ভাল চাগে তাত গোন বেয়া নহয় বস্তু।
ন' টিফিনটো বুলি কথাটো নহয় তোমাৰ হেৰি ৰাতি বস্তুতো দেখোন কৈ ধুনীয়াকে লৈ আহা।
অ'। মোৰ, মাৰ চবজি কেতিয়াও মই আজিলৈকে সৰুৰ পৰা আজিলৈকে কেতিয়াও বেয়া হোৱা দেখাই নাই। মানে মাই সদায় হেৰি, উম, ৰান্ধিপিনি পুৰা গৰম কৰি পুৰা হেৰিকে ৰাখি
উম, মাই এক্সট্ৰা কৰি থৈ দিয়ে চাগে সাতা-চাটা নলগাই নেকি বনাই মেলি।
চাগে।
তোমাৰ দ পিটো কি? কৰি আছে?
মোৰ পাপিটো শুই আছে এতিয়া। তাৰ আৰু কি কাম গোট কেইদিন শুই থাকিব। খাব, খেলিব।
উম।
আৰু তি ইমান চয়তান আছে কি কব আপুনি বা বাহিৰত জাষ্ট দৰ্জা খুলিলে ন। এনেকা দৌৰ মাৰে আৰু তাক ধৰিব নোৱাৰিব। এতিয়া অলপ ডাঙৰ হৈ আছে ন, অ', অলপ ডাঙৰ হৈ আছে ন, এতিয়া কিন্তু মাত তিলে আহি যায় আকৌ দৌৰ। দৌৰ মাৰি।
অ', দৌৰি মাৰি, দৌৰ মাৰি আহে?
অ মাতিলে আহি যাব।
অ', তেনেকে আহিলে বস্তুটো ভালে আছে।
উম,, শিকি আছে ন' মাত্ৰ।
উম সেইটোৱে। নাহিলে ভয় লাগে দেই।
বাহিৰত লৈ গ'লো হয়, কিন্তু ইয়াত ল'ব নোৱাৰি মানে আৰু বেলেগে ইয়াত কুকুৰ পোহে ন? সিহঁতৰ কুকুৰ ডাঙৰ হয় ইয়াত যদি বাহিৰত লৈ যাও ন, বহুত মানে ঝগৰা লাগিলে আৰু মাৰি কা মাৰি পেলাব এইটোক।
হয়নে?
অ ন ন সেইকাৰণে অলপছ ডাঙৰ, ল তাৰিপিছতে লম,
খানা চানা খালেহি।
সি খোৱা নাই এতিয়ালৈকে আমাৰ আমাৰ লগে খায় এতিয়া সি আমি যেতিয়া খাব বহুত তাৰ কাৰণে বেলেগ, প্লেট আৰু হেৰি আছে। পানী কাৰনে বেলেগ হেই কাৰনে বেলেগ অ'
অ অলপ দি দিয়া আৰু ন
অ সেইটো সেই পেডগিৰিতটো আনিছো। আৰু তাৰ খোৱাৰ এটা পেকেট এক কেজি সেইটো আনি লৈছো মই পেটিক নহ'লে নাখা কি কব ইমান নাখাৰা তাৰ পেটিকি ল লাগিব এইটো পেডিগ্ৰী এক্সট্ৰাক কে আনব লগা হয় সেইকাৰণে সেইটো খোৱা নাটো ফাৰ্ষ মানে পানীত বইল কৰি থৈ দিবা লাগে অলপ সময় এইটো ফুলি যায়। পাপি নয়েইকাৰণে এনেকা খুৱাব লাগে নহয়। ডাইৰেক্ট দিব পাৰিলো হয়েই ত তাৰ পিছত আকৌ সেইটোৰ লগত পেড কৰি মিক্স কৰি খেলাব লাগে কেতিয়াবা ভাতে দি দহি দি দিওঁ মই,
অ' তেনেকে দিব দিবপাৰা
অ আৰু এতিয়া গা ধোৱা মানা কৰিছে ন তাক, ত সেইকাৰণে সেই আন লাগে টচু যিটো ৱেট টছু থাকে, সেইটো ডৰ কাৰণে বেলেগ পোৱা যায় ন সেইটো আনিছো মই সেইটো দি তাক গোটেই হেৰি কাপ পোৰা ভালকে মচি দিব লাগে।
পোৱা হৈ যায় পুৰাণ
অ চাফা হৈ যায় কিন্তু এতিয়া, তিনি মমান জ্ত হ'ল ন ত তাৰ চপৰ পৰা কৈ হা
ড্ৰাই চেম্পু বুলি কয় এটা ড্ৰাই
অ ড্ৰাই বাটৰ কাৰণে সেইটো আছে আছেটো গম পাাম মই ড্ৰাই বাটৰ কাৰণে সেইটো দিছো এইটো গম পাও। অ, তাৰপিছত মানে মই উম, সুধিছিলো গা কেতিয়া ধুৱাব পাৰিবানে? অ, কৈছে তিনি এ থ্ৰী মান্থ। হৈ যোৱাৰ পিছত। মানে তথাপি ধুৱাব পাৰে এস তাৰ পিছত-পিছত। তম কৈছো অলপ এ এই কেইদিন এদিন ধুই দিম গা পোৰা ভালকে। ভাইৰাছ চাইৰাছ অলপ চলপ যায় ন।
উম, সেইটোয়েতো এতিয়া কি ক তোমাৰ ক্লাছৰ কাৰণে। সুবিধা হয় ন।
অ, তাৰ কাৰণে নহয় সি ডিষ্টাৰ্ব নিদিয়ে বাৰু।
উম, নহয়-নহয় সেইটো মানে হেৰি নহয় মানে। তাকোতো চাব লাগে ন ভালকে আগত। তুমি নিজৰ লগতো ব্যচ
অ, অ, এতিয়া আহিলে মান ন তাকো চাব লাগে তাৰ গা মান মোচাই দিব লাগে। তাৰ পিছত আকৌ চব সেইটো খোৱাব লাগে হেৰি কৰিবা লাগে অলপ চলপ হয় বাৰু উম।
ধুনীয়া এটা জেগাত থৈ দিব লাগে তাত। সে দাদাটো ঘৰতে ঠাই
এই অ মানে সি চমে লৈ যাব বুলি ক'লে তো আৰু মই হেৰি হেৰি নকৰো।
অ নহ মই তাকতে কৈছো কথাটো, ঠিকে আছে, পৰহি মানে আহিব ন।
অ পৰশি মানে আহিব আহি কেনে লৈ যাব বোলে।
উম তেতিয়া তোমাৰ বেয়াও নালাগিব কোনোবা দিনা তাক লগ কৰিব হ'লেও
অ আলামত দেখিব পাৰিম তাক। হেৰি কব পাৰিম। নহলে এনেই কাৰোবাক দিলাক মোৰ ভাল নালাগে মোৰ মানে মহহ্বত হৈ গৈছে ন ইমান বেয়া মানে ইমান ধুনীয়া চাওতে ইমান কিউট কি কব আপোনাৰ ফালে এনেকা চাই ন একদম মৰম লগাকে।
উম। সেইটোৱেতো, তেনেকে বেয়া লাগে আকৌ, বহুত বেয়া লাগে।
অ, আপোনাৰ দগী আছিল ন' এটা?
এ মই এটা নহয় তিনিটা আছিলে।
তিনিটা আছিল নেকি কিন কোনটো হেৰি?
জাৰ্মান শ্বেফাৰ্ড
অ, ভালেই চোন।
ডাঙৰটো আছিলে মই একদম মৰা নাই। এ সৰুতে থাকোতে মোক ভৰিতে এনেকে লাগি আহি ঘূৰিব মই ভাত খুৱাই দিওঁ। তাত বেয়াকে খং উঠে এনেকে কৈয়ে খানা চানা খুৱাই দিব লাগে। এ মই সেইকাৰণে নাইকিয়া তেতিয়া সেইটো মানে হেৰিয়ে নকওঁ মৰমো নালাগে মোক লাইক মোক কৈ যায় সিটোৱে বেয়া লাগে লাইফটো
অ অ গম পাইছো
উম
সঁচাই দে সিহতৰ কথা মনত পৰলে বেয়া লাগিব ন
উম
এটা বস্তু যেতিয়া আমি পেট এটা পালো ন ইমান এনেকা মানে নিজৰ ফেমিলি মেম্বাৰ লাগে
উম সেইটোৱে এতিয়া সেই কি খালে পেদিগীৰি আনিছা ন তুমি আজি কালি আনিছা ন
অ কালি তিনি পেকেট আনিছিলো দু পেকেট চাগে শেষে হ'ল তাৰ
অ অ খায় মানে খায় মানে ধুনীয়াকে খাই না টো খাই দিয়ে ন
খায় কেতিয়াবা কেতিয়াবা পেটেগিৰি নিদিলে নাখা কৰা খাব নোখোজে সেইটো মানে দিবাই লাগে
অ কিমান
সেইটো এটা আপোনাৰ সেৱেন্তি গ্ৰাম কে হয় সেইটো আপোনাৰ মানে ফিফটি ৰূপিছ কে লয় ফিফটি ৰুপিছকে আৰু ছেভেণ্টি পিছেনেত আছে সেইবিলাক লগত আৰু ডাঙৰ যিটো আছে এক কেজিটো সেইটো ডাঙৰটো আনি। থুইছো মই। সেইটো বইল কৰি হেৰিক দিবা লাগে আৰু। তাৰ লগত পেৰি গিৰি মিক্স কৰি দিবা লাগে।
অহ 'মই তেনেকেই উম - উম।
গাখীৰ চাকি দি ভাত চাটো দিও।
অহ - অহ তেনেকে মজা আছে। উম।
উম- উম।
খাই
হম।
তেনেকে খায়হি।
অহ ', খায় চব খায়। সেনেকে বেলেগে সৰু বাচ্ছা নয়। কাৰণে এতিয়ালৈকে মানে মাংস চাংস ইমান হেৰি দি নিদিও মই।
অহ ',
কেইদিনমান পিছতহে আমি মানে মাংস বইল কৰি খুৱাব লাগিব। তেতিয়া চিকেন - চিকেন বইল কৰি খুৱাব লাগিব এতিয়া নোৱাৰি।
পৰাপক্ষত নিদিলেই ভাল হেইবোৰ জানা।
অহ ' সেইটো সচা কথা বাৰু। উম।
বহুত খিনি ভালে থাকে কথাত।
উম - উম।
মাংস চাংসোৰ এনেকে এনেকে খুৱাই থাকিলেও একো বেয়া নহয়।
অহ ' এইটো একো বেয়া নহয় এইটো গম পাও মই।
উম, হেৰি দিছা এইটো। কি ভেকচিনটো দিছা ন।
অহ ' ভেকিচিনেচন কৰাইছো মই আৰু যাব লাগিব মে বি ৱান মান্থ পিছত।
অহ ', সেইটো এটা ভেকচিনত কিমানকে লৈছে।
এটা ভেকচিন হে তেতিয়া মই ভেকচিনৰ সময়ত ন নাছিলো। তাৰ ঘৰতে আছিল সিঅকলে কৰাই লৈ আহিছিল। না
অহ ',
কিমান লৈছে তো গম নাপাও মই।
অহ - অহ এতিয়া তাত যদি থ তাত কোন আছে থ চগৰলে মানুহ আনে।
এ তাত এতিয়া চাবলৈ ইয়ে আছে। আহিলে ন, আৰু কোনে নাই আৰু তাত হেৰি আৰু দুটা আছে ন? সৰু, এইটোৰ নাম চিন জিণ্টু, গম পাই নেকি? দুটা, দুৰা, দুটা হেৰি হয়, পক্ষী হয়। এ এটা এই ব্লু কালাৰৰ যে এটা হেৰি থাকে ন, ব্লু আৰু হোৱাইট কালাৰৰ এ মোৰ ফ, অ', ভাটৌ অনিৰ নাম কি এটা গম-গমে-ওমে এইটো। এইটো বেয়া কিউট লাগাতে, মই লৈ যায়, লগতে যাই কিনিছো হা। মই এইটো ফটো আপোনাক প ঠাই দিম দিয়ক। সেইটো লগতে যাই মই কিনিছ ছিলো। কিনি আনিছিলো, সেইটো বেয়া কিউট কিন্তু চাওঁতে, দুটা নাম মানে অময়ে, সদায় চিন্টু চিন্টু কই থাকো ন, যে এ অফিচত ফোন-চোন কৰিলে মই সদায় চিন্টু চিন্টু কৰি থাকো, যে চিন্টুৰ লগত আছো বাছ এম দি এতে সি আছে। ত সি ক'ত ঠিক আছে, ইহঁতৰ নাম চিন্টু, জিন্টু থৈ দিম মই দেহ, সঁচাকে চিন্টু, জিন্টু থৈ দিছে, সেইটোকে মাতি থাকে।
অ', চিণ্টু, জিণ্টু।
অ', দুটা তা, এটা ছোৱালী আৰু এটা ল'ৰা হয়, দুটাৰ নামে থৈ দিছে চিন্টু, জিন্টু।
বহুত মজা থৈ, তুমি মোক কোৱাই নাই দেখোন আজিলৈকে।
ত' মই পাহাৰি গৈছো, মাথাৰ প ওলাই গৈছিল মোৰ। সেইটো, অ', অ'। এইটো নকব সিহঁতে বেয়া সময়েহে। সিহঁতক লৈ বাৰু কোনো প্ৰ'ব্লেম নাই, এইটোক মোৰ অ', সেইটো মোকো লৈ আহবা কৈ আছে সি। মই কৈছোঁ ভাল এটা ৰু হা?
সেইটো আনিলেওতো তোমাৰ দিগদাৰ হ'ব, সেইবোৰ নলবি।
চ আছে, বাক্সাৰ পৰা নোলাই ন সি সিহঁতে, অ', বাক ত ভিতৰতে থাকে সিহঁতৰ খানাৰ কাৰণে দুটা জাগা আছে ভিতৰতে সেইটো বহুত কৰি থ'লে মানে এসপ্তাহো খানা দিয়াৰ দৰকাৰ নাই তাৰ খাই থাকে খানা পানী ত কেৱল গা ধোৱাৰ কাৰণে সিহঁতৰ এটা বাতিত সৰু পানী লৈ টো ভিতৰত সোমাই দিব লাগে। আৰু প্লেটৰ য যিবিলাক প্ৰতিশ্ৰুতি কৰে ন প্লেটৰ মানে তলত ত আছে প্লেট এটা আছে সেইটো ওলাই কেনে পানী দি ধুই দিব পাৰি অ অ ত সেই স অ সেইটো প্ৰব্লেম নাই সেইটো মই আমি আনিয় থৈ দিব পাৰিম। কিন্তু প্ৰব্লেমটো অলপ উছৰ পাপীক লৈ হয় সি মানে প্ৰতিশ্ৰুতি কেতিয়াবা কৰে চাফা চাফা কৰিব লাগে ন
উম আৰু তাক ডাঙৰ হলে নোৱাৰিবা নহয় তুমি এনেকে ৰুমত বন্ধ
অ সৰু এটা ৰুমত থ থব নোৱাৰি ন এনেকে ডাঙৰ হলে সেইকাৰণে মোক কৈছো যে অলপ চাও এতিয়া কি হয়।
উম সেইটো সেইটোয় চিটু চিটুকে লৈ আহিবা।
আ চিন্ধি চিন্ধি কে লৈ আহম বুলি ভাবিছো।
চিন্তটো, জিন্তু আহিলে কেতিয়া মইও লৈ আহোঁ গে
কিন্তু চাওঁতে কিন্তু বেয়া কিউৎ সঁচাকে। দুই এটা ভাল লাগিছে মদতটো আৰু বেছি ভাল দেখা যায়।
ৰূক?
অ ফটো আছে মোক দি দিম দিয়।
হম। সিহঁতটো কিমানকে কিনিছে?
সেইটো চাগে আপোনাৰ কিবা কিব এটা বাৰশ পৰিল নেকি বাৰশ!
অ।
কিবা পৰিছিল। মই গৈছিলো তেতিয়া তাত হা!
কিমান?
ডাঙৰ সিহঁতে এ মানে বেছি ডাঙৰ নহয় এইটো ডাঙৰে আছিল। সেনেকুৱা আপোনাৰ মোৰ নালাগে যে ইয়াতকে বেছি সহঁতে মানে গ্ৰ' কৰে। এনেকেতো ডাইৰেক্ট কিনিছো বহুত কেইটাৰ লগত আছিল ন! তাত চাইকেনে মোৰ এটা ভাল লাগিছিল সেইকেইটা লৈ আহিছোঁ।
অহ, অহ অহ। সেইটোৱেটো।
উম।